হেল্ল'!
হেল্ল' শুনি পাইছা? অ, কি কৰিছা?
এয়া এনেই আছো বহি। তুমি? ভাত নাই খোৱা নাই।
অহ, চাহ খালা ন? কি দি খালা?
নাই খালী চাহ, একো নাই, গাখীৰ চাহ।
অ, অ,
কি কৰি আছা তুমি?
মই বহি আছো।
অ', চাহ তাহ খালা নে নাই?
চাহ খোৱা নাই এতিয়ালৈকে, একোৱে খোৱা নাই।
অ', ময়ো এয়া বহি আছো এনেই।
অ', ক'ত আছা?
ঘৰতে, ৰুমত।
অ', ৰুমত ন? বাকী ঘৰৰ মানুহৰ খবৰ খাতি ভাল?
উম, ভালে।
উম,
তোমাৰ?
ভাল ভাল।
উম।
কি দি ভাত খালা? অহ, মই ঘৰতেই। দুপৰীয়া কি, অ, নহয় নহয় দুপৰীয়া কি দি ভাত খালা গ'লো?
দুপৰীয়া এই ওচৰতে বজাৰ আছিল, তাপাই চানা আনিলোঁ। চানা আৰু দালিৰ লগতে ভাত খাই দিলোঁ।
গুড গুড, এইটো খাই বহুত টেষ্ট লাগে, ওফ্।
অ, বাকী, খবৰ খাতি?
অ', খবৰ পাতি ভাল, বিজনেচ কৰিছা নে কি?
বিজনেছ কৰা নাই, ভাবি আছো কৰাৰ কথা।
আহ, কি কৰিবা বুলি ভাবিছা?
এই ভাবি আছো হেৰি লোকেল মুৰ্গী এনেকুৱা চোৱান এখন
অহ',
এ মা হটো ঘৰতে থাকে, ত' মা হঁতেও লাগি থাকিব পাৰিবে। আগতে কৰিছিলো এনেকে সৰু সুৱা তেনেকে আছে, এনেকে ফাৰ্ম হিাপে নাই আৰু।
অ',
ভাবিছোঁ এতিয়া ফাৰ্ম এখন বনাম
উম, কি ফাৰ্ম ক'লা?
লোকেল মুৰ্গী।
কেল মুৰ্গী ন'? বইলাৰটো বহুতে কৰে, লোকেল মুৰ্গী খুলিয়ে লাভ আছে।
সেইকাৰনে মই ভাবিলোঁ অলপ লোকেল মুৰ্গীকে খুলোঁ এইবাৰ। আৰু লোকেল মুৰ্গীটু ইমান হেৰি কবও নাই, কষ্টও নাই।
কষ্ট নাই বেছিভাগ।
ব্ৰইলাৰ লগতো এতিয়া বহুত লাগিব লাগে।
বহুত! বনাও বুলি ভাবিছা, মানুহ বেছি থাকিলে পেছা বেছ হ'ব।
তোৰ মানে ঘৰৰ চৰতে বনাম বুলি ভাবিছোঁ মানে, ঘৰৰ পিছফালে। ত' বনাই কিনে মানে বস্তুটো এতিয়া উম, আছে বাৰু ব হেৰি দোকান বিলাকত মানে চাপ্লাই কৰি দিম তেতিয়া
অ', অ',
নিজৰ দোকান এখনো খুলিব পাৰিম ধৰ। অ, বেলেগ দোকানতো চাপ্লাই কৰিব পাৰিম।
এতিয়া পঢ়ি আছা নে কি? মানে পঢ়া, কে কিমান ক্লাছ লেকে কৰিলা?
মেট্ৰিকটো দিলো।
অ', গুড এইতো ভাল কৰিছা বাৰু, মেট্ৰিকটো দি মানে কিবা এটা কৰা আৰু, তেতিয়া তোমাৰো ভালেই হ'ব।
উম, ট্ৰাই কৰি আছো বাৰু
অহ, অ', নহলে, বাহিৰত গৈ পিনে ফাইদা আছে। বেংগলৰ চেংগলৰ গৈ।
উম, বাহিৰতো যাব পৰা যায়।
অ', আজি ঘ-ঘৰৰ মানুহ যাব দিলে যাব পাৰা।
উম, চাও আগতে ওচৰতে কিবা কিবি কৰিব পাৰিলে কৰিব পাৰো, যদি নোৱাৰো ত' যাবই লাগিব।
যাবই লাগিব, লষ্ট খাই লাভ নাই এতিয়া আৰু।
দুদিন মান চাও, উম, এইটোয়ে সময়। এতিয়া নোৱাৰিলে আৰু পিছত ক'ত কৰিব পাৰিম।
তুমি নহলে বেংগলৰ, যাবা নহলে দিল্লী, তোমাৰ মুম্বাই যাবা। তাত ভাল ভাল আছে আৰু আইডিয়াবিলাক, নহ'লে মোৰ লগৰ এটা গৈ আছে
মোৰ লগৰ এটাও আছেই বাৰু হেৰি, সি শ্বিলঙত আছে এতিয়া মানে ফকলেঙ চলাই আছে।
নহ, অও, অৰুণাচলতো যাব পাৰা, তাতো ভাল ভাল কিমান ভাল ভাল আছে।
মানে অৰুণাচল, শ্বিলং এইফালে চলাই আছিলে, কিন্তু মানে আজিকালি দেখিছে বহুত এক্সিডেণ্ট হৈ আছে।
অহ, অ',
তাতে মোৰ উম, জানো সেইকাৰণে মানে অলপ ভয়ো হৈছে এইফালে। তাতেই অ, মাজতে এই ৰাস্তাও খহি গল, মোৰ লগৰটোৰ গাড়ীখন তাত গুচি গ'ল একেবাৰে, ফকলেনখন। আৰু মানে মোৰ লগৰটো নাছিল মানে ডিউটিত তেতিয়া। ৰুমত আছিল, তাৰ ফকলেং পোৰা মানে তলত পৰিলগৈ।
অহ', এতিয়া দা আছে নেকি?
অ', সেইটো লগৰটো জিন্দা আছে, কিন্তু মানে যোনটো লগৰটো মানে আৰু এটা উস্তাত বছে ন' মানে বেলেগ গাড়ীত সিয়েই ড্ৰাইভৰ আৰু, আৰু মানে গাড়ীত মানে, কাম চলি থাকোঁতেই, ওপৰৰ পৰা পাঠৰ এটা পৰি গল, মানে পুৰা মানুহজন মানে পুৰা মানে চে-চেপেটা হৈ গ'ল মানে। মাংস মানে তাৰ বুটলি, বুটলি উঠাবলগিয়া হৈ গৈছে।
অ', মানে এইটো তোমাৰ অৰুণাচল ন, পাহাৰী জাগা ন, এতিয়া তাত হৈয়েই থাকে, আৰু পাহাৰো হয়।
এতিয়া মানে, সিও এতিয়া মানে লগৰটো মানে নাই যোৱা, এইকেইদিন ঘৰ মানে অলপ ভয়, সোমাই গ'ল ন, তাৰ গাটো। সি মানে অলপ উ, সমান এৰিয়াত মানে এ, এনেকা চাই আছে, কাম বিচাৰি আছে, আৰু। তাকে ময়ো তাৰ লগতে মানে যাওঁ বুলি ভাবি আছো।
তাত গ'লে ৰিক্স হ'ব সেইটোৱে আৰু তুমি যদি বেংগলৰ যোৱা তাত ৰিক্সো নাই।
মানে বস্তুটো শিকি লোৱা পিছত ধৰ শিকি লোৱা পিছত মানে অলপ লাহেকে বেলেগ জেগাত বিচাৰিম আৰু। ন, পাহা়ৰিয়া এলেকাত নাযাও।
নহলে, তোমাৰ একদম মানে ফ্ৰী কামৰ ভিতৰত তুমি কি কয় বেংগল গৈ পেকিং যে, পেকিং কৰিব লাগে। মোৰ লগৰটো তাতেই আছে, পেকিং কৰে। পেকিং কৰি পইচা আৰু মাহত তোমাৰ ত্ৰিছ হাজাৰকে পায়।
অহ।
তাৰ পিছত খোৱা, চোৱা চব মালিকৰ ওপৰত থাকা ৰুম চব। মালিক, তাজা আছে আৰু। গ'লগৈ, তাৰ লাইফো ছেটেল হৈ গ'ল আৰু। উম।
অ, যদি মালিকৰে খোৱা, বোৱা ত্ৰিশ হাজাৰকৈ পাই আছেটো ভালেই।
উম, এইটোতো ফাইদা য'ত পাবা তাতেই যাব লাগিব ন।
বাকী, তুমি কি কৰিম বুলি ভাবিছা এতিয়া?
মইতো এতিয়ালৈ ভবা নাই, এতিয়া মই পঢ়ি আছো।
অ, পঢ়ি আছা।
তোমাৰ ইলেভেন কৰি আছো।
অ'।
এতিয়া চাও কি, কোনটো কি ভাল হয় তাতে আৰু। ম, নহ'লে বেংগলৰ যাম গৈ, বেংগল য'ত পইছা তাতেই নহলে মোৰ দাদ দা, মানে কৈ আছিলে
এ, পঢ়ি আছা এতিয়া অলপ চাকৰি, তাকৰি অলপ চোৱা ইটাৰভিউাৰভিউ মাৰি চোৱা অলপ।
অ', অ'।
কি ঠিক পাবও পাৰা যদি ভাগ্যত আছে।
অ, মোৰ দাদা মানে কৈ আছিলে কি কয় আমাৰ পিনে এটা পঞ্চায়তৰ নিচিনা কাম এটা আছে। অ, তাত‌ মানে কি কয় এপ্লিকেচন লিখিব লাগে, তাৰপিছত থাকিব লাগে, এইবিলাকেই লিখা, লেখি কৰিব লাগে। মাহত বোলে ত্ৰিশ হাজাৰ, চল্লিশ হাজাৰ কে পায়। তাত নহলে, সোমাই যাব পাৰি। মোৰ দাদাক সোমাই দিব বুলি কৈ আছে। পইচা দিব লাগে প্ৰথমত বিশ হাজাৰমান তাৰপিছত পইচাই, পইচা মোৰ দাদা কৈছে হ'ব, মই দি দিম তই খালি ভালকে শিকিবি ইপিনে পঢ়িবও পাৰি। বি, ইপিনে তোৰ কি কয় ইও কৰিব পাৰিবি বুলি কৈ আছিলে। ফাইদা আছে। চাওঁ আৰু কি কৰিম।
ঠিকে আছে বাৰু তেন্তে। কৰিব পাৰিলে, খালি নিজৰ লাইফটো হেৰি কৰিব কাৰণে কিবা এটা যাতে সোমাব পাৰি সিহঁতে ভাল কাম কিবা জব হ'লেও যি হ'লেও এতিয়া নিজৰ লাইফটোতো অলপ মানে ইমান চিন্তা থাকে
উম
আৰু আজিকালি বস্তুবোৰৰ যি দাম তেলৰ যি দাম হৈছে এতিয়া কম পইচাত একো নহয় উম কম পইচাত একো নহয়ে এতিয়া অ তেলৰ যিমানে দাম বাঢ়ি গৈ আছে তিমানে আকৌ তেলবোৰ হেৰিয়ে হৈ আছে মানে ডুপ্লিকেট কৰি কৰি গৈ আছে
ডুপ্লিকেট পানী মিহলাই দি দি আছে গমেই পোৱা নাযায়
দামটো ইফালে পুৰা বঢ়াই নি আছে মাইল পুৰা বেয়া কৰি গাড়ী বেয়া হৈ ইমান দাম দি কিনে গাড়ীখন ল'বা
কাম নাই আৰু গাড়ী দামি ল'লো আৰু পানী যি পেট্ৰোল ডিজেল ত কামেই নাই তেতিয়াহ'লে
ইমান কষ্ট কৰি তুমি ইমান ইমান বছৰ বছৰ কাম কৰি কিনে গাড়ীখন লবা তাত যদি আৰু হেনকা হৈ যায় আৰু বেয়াই হৈ যায় ত কি হ'ব
উম
চব শেষ পানীত গল বহত বেয়া কৰি আছে অ চৰকাৰেও
ডবাই দিছে আৰু কি কবা এতিয়া মানে আমি কৈতো লাভ নাই ন আমি যেনক এনেকুৱা ইহঁতৰ ভোট দিলো এনেকুৱাই ওলাব এনেকুৱা কৰিব লাগিব আৰু
এই কি কবা তুমি যাকে ভোট দিয়া যাকে যিতোৱা চব একেই হৈ যায় লাষ্টত
উ
ভোট দিয়া আগত কি চাবা মিথা মিথা কথা
উম
ত চৱ একেই
লাষ্টত গৈ চবে আৰু পিছত হৈ যায় আৰু পইচা যেতিয়া ভোট পাই গ'ল পইচা দি পিনে আহি পাই গ'ল
কিন্তু এই হেৰি এতি যোনটো চিনেমা হিৰো থালাপাতি যে বিজয় থালাপাতি সি কিন্তু বহুত বঢ়িয়া কৰি আছে
কি কি
চিনেমা হিৰোটো যে এতিয়া মানে এতিয়া মুখ্যমন্ত্ৰী হল যে
কোন কোন এইটো কি চিনেমা হলে আগত যে চাউথ চাউথ চাউথ ফিল্মৰ ন অ অ গম পাইছো অ তাক চাউটো
অ
এইটো খাতৰা আৰু নেপালৰ নেপালৰ চাইছা ন
অ নেপালৰো লৰাজনে বহুত ভাল কৰিছে আমাৰ ভাৰতৰ অৱস্থা এয়া হৈছে
ভাৰতৰ অৱষা মানে মানুহৰ কাৰণে হৈছে অ কৈ লাভ নাই
অসমখন বৰবাদ হৈ গৈছে
এইটো এইটো আমাৰ আমাৰ এইটো ভুল নহয় ক'ব গ'লে এইটো মানে মানুহৰ মানুহৰে ভুল ক'ব গ'লে
সেইয়া এতিয়া যদি গোটেই অসম চৰকাৰে যদি গোটেই মানুহে যদি হেৰি কৰে
উম
এতিয়া কত বাছি পাব কৰিবই লাগিব ন' অ', মানুহখিনি একতা নাই যে মানুহখিনিয়ে চবে ওলাব লাগিব মাত মাতিব লাগিব
এনেকুৱা কৰিলে আৰু হ'ব
এতিয়া যেনেকে তেলৰ দাম পাইছে বা তেলৰ এইবিলাক হেৰি কৰি গৈছে বা কিবা মানে বস্তুৰ দামেই বাঢ়িছে বা কিবা এটা নে কিবা বেয়া ধৰ কাম এটা হৈছে এই বেয়া কামটো হওঁতে যদি গোটেই অসমৰ মানুহখিনি যদি ৰাস্তাত আহি যদি পুৰা হাল্লা কৰি দিয়ে তই কামটো কৰিব কিন্তু হাঁহক হ'ব জানো? এক দিনত কিন্তু বন্ধ কৰি দিব লাগিব সেই কাম।
এইটো আৰু এতিয়া তুমি আৰু মই ক'লেতো নহব ন' এতিয়া মানুহ বিলাকে বুজিব লাগিব। যে কোন বুজে কোন নুবুজেটো কৈ লাভো নাই ন'।
কিছুমান মানুহ আছে উলটাই নোহোৱাকে উম,
হ'ব দে ৰাখো ন'
উম, দিয়া হ'ব দিয়া ন'। হেল্ল'
অ', ৰাখা দিয়া, মই কল কৰি আছো ৰ'বা তোমাক অ।
অ',